উ অ' পাইছো-পাইছো। ফেনখন ইমান স্পীডত চলি আছে পেজ কেইটা উলটিবই নোখোজে।
কাৰ মোৰ
মোৰ কথা কৈ আছো
কত বৰ চলবা নাই গৰমত কেনকে থাকবা পাৰিবি নহ'লে তই
যায় ন পেছকেখানৰ ভুল হে কিয় এনকে
হইছে দে ভাই হইছে দে, এইগিলাখন কথা মোৰ আগত নকবি ভাই ভালো খঙ উঠি আহে মোৰ
ৰহ কি ভাষা মাতি আছ তই।
হয় নেকি?
সেদালাক মোৰ
অ' নাত এ নায়ে একো নহয় দে। আৰু কৰা হেই নায়েই চোন আজি দিলে।
নাহিলে কি হ'ব? কাটি দিব সেনেকে হ'লেও।
অ', না অ'। কিযে হ'ব। উম কয় গৈছে আৰু মই লাহে লাহে যে এইদ তাতে হৈ আছো আৰু। এ মাথাটো এনি টাইম খঙতে থাকে।
তোৰ মাত শুনা পোৱা নাই দেই।
হেল্ল' হেল্ল'। শুনা পাইছা অ'। ফেনটো স্পীডত চলি আছে নহয়, সেইকাৰণে যৰে যৰে ক'ব লগা হৈছে নহ'লে একো শুনাই নাপা।
অ'।
একদম পাঁচ নম্বৰ আছে, একে তামাম গৰম।
মোৰ ফুৰিব যাব ইমান ভাল লাগি আছে যি মজা লাগিব। মোৰ ভাবিয়ে ভাল লাগে সদায় সদায়, আমি যোন মানে অকল য'ত আমি যাম আৰু ইহ আছে যে কলেজৰ কেতা
আমি পাঁচটা আৰু অ' অ' এইক যাব দিছি। কি?
কি?
ইহঁতে যাব দিছি?
হা, অ তাকেটো। সেইটোয়েটো। চাও ৰহ কালি মেছেজ দিম ৰ।
অ, দিবি দিমিছোন ধূপ দি।
পাম কেতিয়া যাম তাৰ পিচত খুধব দিম যাব দিয়ে নে নিদিয়ে।
অ, তাইতোটো যাব দিব চাগে আৰৰ-
অ তাকেটো।
অ, কাৰণ তাই মাকে আৰু তোৰ মা তোৰ নামে কৈ দিছে। হে মানুহতো লগ পানায় আগতে বিশ্বাস কৰি লৈছে বা।
উম। উম। ভাল লাগে মস্ত আপিতো বহুত ভাল হয়। মানে একদম এৰ দৰে এৰ দৰে। কিন্তু মানে এৰ এতকে কিন্তু অকমান বেছি ভাল হয় তাই।
এতকে ভাল মানে আমাৰ এ লগত থাকাটো কৈছ মানে আমি যে স্কুলত স্কুলত যে একেলগে পঢ়িছো অঁ তাইতকে ভাল অঁ, অঁ। কিন্তু এই এইগিলাখানটো কবয়েই মুখত। সেইখিনিতো আৰু কোৱা যায়ে নযোৱা নহয় আমাৰ।
নহয় মানে অকমান মানে এৰ যে, তাইৰ অকমান মানে, কিছুমান কথা তাই কব নোখোজে সেনেকুৱা আছে অকমান, মানে এতিয়া যদি এই মই যোনটো পাইছো মইও মইও পালো এইটো কথা এইটো মোক তাইহে কৈছে আৰেহে কৈছে। অ হৈছে এইটো চাৰ্জ বন্ধ চাৰ্জ হৈছে ত' এইটো এতিয়া যদি মানে এই যদি হ'ল হয় এই নকল হয় সেনেকুৱা টাইপ।
অ' কিন্তু এইটো কথা হয়।
এইটো কথা সঁচা এই কৈছে মোক কিন্তু এই নকয় উম নকয় তাই।
দে এইটো কথা তাইক এনেও নকও দিচোন তাই কাৰণ তাই যে এইটো কথা গম পাই বহুত জলব।
উম।
বেয়াও পাব তোক।
উম। তাই নকল হয়।
উম' সেইটো কথা হয় কিন্তু মইও মানচো।
উম। মোৰ এই বহুত ভাল লাগে। নতুনকে লগৰ যোনটো মানে নতুনকে লগ পোৱাৰ পিছতো মানে এনেকুৱা লগা নাই যে তাক মই নতুন সেয়ে লগ পাইছো আৰু ভাবচোন যোনদিনাখন লগ পাইছো যোনদিনাখন লগ পাইছো সেইদিনাখনে পুৰা একদম বকিয়ে যায়ে আ এ ইমান লেকচা ইহঁত যে পিছফালে বহি কিনে কথা পাতে নিজে নিজে ইহঁতে কি মা কথা পাতচে মাত্ৰ অলপ আগত লগ পাইছে তিন ন চাৰি ঘন্টা আগতে অ' সিহঁতে। ঘৰত যায় কিনে কয় কি কথা পাতি আছিলো ইমান বোলে অকমান আগতে লগ পাইছি চা তেনকে কয় মোৰ বেয়া হাঁহি উঠে এইটো চিক্ৰেট বাট
উম গুপ্ত কথা বোলে।
উম অ' গুপ্ত কথা। কি যে হ'ব ধেৎ। হাঁহি আছে মোৰ। কিবা কৰে।
এ সেইগিলাখান দিনাৰ ক মনত কৰি আছ হা
উপায়ে নাই হ'লেও মই আগতকে বহুত হেৰি হৈছো ন'? কেই মানে হ' লগ পৰে তেতিয়া পৰে ন, মই একদম বেয়া বেগে ভাবো আৰু পাহৰি যাও।
হে মই কিবা ভাবিলি বহুত বেছিক লগে ভাবা যায় আৰু কিছুমান কথা ভাবো আৰু সিবিলাক সঁচা হৈয়ো যায় মোৰ সেনেকা হয়।
নহয় যেতিয়া মোৰ মনত পৰে যেতিয়া মোৰ মনত পৰে সেইটো কথা কৈছো, মনত পৰিলে মই বেয়া বেয়াকে ভাবো পাহৰি যাওঁ।
অ' তই সেইটো কৈছা মই ভালকে আগৰ, আগৰ খিনি শুনাই নাপালো মই
উম'। তেওঁ পাহৰি যাওঁ তাৰপিছত
কিন্তু ভালে এইটো এটা পাহাৰি যোৱাটোৱে ভাল
ভালে হৈছে দে ব্লক
উম'। ঠিকেই আছো।
অ'। ভালে, কিন্তু এতিয়া খুলিও দিছে, কিয় বা খুলছি।
এ পাগলা জক উঠিছে নেকি।
তাতেও খুলচি, হোৱাটচএপতো খুলচি, কিয় খুলচি বা।
কি বা মই এইটোৱে কৰলো হয়।
পিছতকে মাৰিম ৰ এতিয়া নামা
উম, মই হ'লেও এইটোৱে কৰলো হয়, এইবাৰ মোক পাইছে না মই মাৰি
নহয় অকমান, মানে এতিয়া নম্বৰ বা ছেভ আছে নাই গমটো নাপাও দেচোন, তাইৰতাতে। কিন্তু মানে যদি আছে আৰু ত' মানে এই লগাম ন ষ্টেটাচ লগাম ন, পোৰা জ্বলাম। মানে দেখাম আৰু যে মই মজাকে আছে সেইবোৰ কৰি ভাল লাগে মোৰ, মানে অকণ ৰিগ্ৰেটটো হ'ব লাগিব না, ৰিগ্ৰেট মানে ৰিগ্ৰেট কৰেই, আগৰ পৰাই। আৰু কৰাব লাগে।
উম, মই এইলগত সেইটো ইমান ভালো নহয়, কাৰণ বেয়া লগোৱাটো মই ইমান নোখোজোঁ, মই লগা হ'লে ব্লক কৰি দিম, কিন্তু মই ইমান নোখোজোঁ।
মই কৰিম কাৰণ, মোৰ বেয়া কৰিছে ময়ো কৰিম, যেনেকুৱা কৰে সেনেকুৱা কৰিব লাগে, মোৰ মতে সেইটোয়ে মই বেলেগৰ কাৰণে ৰখি নাথাকো বেলেগে মানে হ'ব কৰ্মা হ'ব, সেনেকুৱা ভাবি নাথাকো
উম, সেইটোও হয়, কথাটো বেয়া নহয়। এ ই আৰু এই বাতিটোত খাত নাই না। বাতিটো ফেলাই-ফেলাই আছে ই।
উম
কি হ'ল ভাত লাগে।
আহিছে ৰ মোৰটো।
পাইছি ৰ মোৰতো কি হ'ব। উম পোৱালী কেইটা লৈ আনছি, নে একলা আহিছে।
পোৱালি চোন এটাতো মৰিল, বাকী এটা লৈ গৈছে।
এটা মৰিল মানে অ' তই যে কৈছি চিলি ক'ৰবাত চেপা মাৰিছে, সেইটো নেকি?
-টা লৈ গৈছে এজনী ছোৱালী।
দুটা আছিল নেকি নে তিনটা আছিল, অ'। অ' এই ৰাম মোৰ বেয়া লাগে।
বেয়া লাগে বেচাৰি, তেতিয়া মৰছে ন ফেব্ৰুৱাৰীত তোৰ ওচৰত বহি আছিল, ইমান বেয়া লাগ- ছে মোৰ। চাই মই ভাবছো কিয় তাই বহি আছে, কি বস্তু চাই আছে যেতিয়া মই ওচৰত আহি দেখা পাওঁ বেচাৰি সেইটো হৈছে মোৰ ইমান বেয়া লাগিছে না ইছ ৰাম।
ওচৰত ক'ৰবাত পুতি থৈ দিব লাগিছিল।
থৈছে লাষ্টত নেক্সট দিনাখন ক'ত চাইডত থৈ দিছে। নহয় মানে এইটো পুতি কোনে থ'ব পুৰা চেপটা হৈ গৈছে না, চুব কাৰণে ভাল নালাগে নিজৰে এটা, অ' চুব কাৰণে ভাল নালাগে নিজৰে এটা মানে এতিয়া যদি অকল যদি মৰি থাকিল হয় পোৰা চেপেটা হৈ গৈছে ৰে, মাটিত পোৰা লাগি আছে, বহুত- বহুত বেয়া লাগছে বহুত বেছি আৰু মানে বহুত সৰু- সৰু না, ত' সেইটো কাৰণে মানে সেনেকুৱা, অ' আৰু বহুত সৰু ত' সেইটো কাৰণে মানে ইমানটা সি ষ্ট্ৰং নাছিল ত' পোৰা চিপ
উম উম- উম। আই অ' বেয়া লাগে।
বহুত বেয়া লাগছে মোৰ সেইদিনাখন, আহি থাকোতে থেই।
অই এইবিলাক জানা, সদায় কৰ'বাত বাহিৰত গেলি যোৱাৰ পিছত আহাৰ পিছতহে গম পাও।
উম তই আহিলি এপাক, নাই যোৱা সময়ত মানে সোনকালে -সোনকালে যোৱা যায় না কিন্তু অহা সময়ত একো টেনচন নাই ত' সেই
অ' ভালকে পিৰিক পাৰাক কে চাৱা যায়
উম
নহয়, এতিয়া আমিযে যাম যে, সোমবাৰ মংগলবাৰে, ক'ত-ক'ত মানে এনে কি ক'ত যাম আৰু তাৰে বাহিৰে।
অ' লাগি আছে চিনেমাটোতো চাব যাম, কিন্তু তাৰে আগত তে এনে কৰ'বাত যাব লাগব।
মোৰ লাগিছে এইখনতে যাও নেকি কি এই অ' সাগৰখনৰ ওচৰত যে এখন আছে যে, আমি সেইখন নহয় এই নতুন খন নহয় পুৰণা খনত।
সাগৰ?
সাগৰ এইটো নামো
নদী হে সেইটো।
অ' এইটো ভন একো ভাবাই নাই ইমান বকি দিছো মই অ' না অ' তাইৰ ওচৰত যে, এখন আছিল বহুত আগতে যে বহুত ভালকে বনাইছিল, মস্ত ডাঙৰ জেগা খোজ কঢ়া জেগা নহয় কিন্তু সেটো এনে ঘূৰিব লগা জেগা হয়। নতুন খন নহয় পুৰণা খান। তহতে যে গেইছিলি তই-তই আৰু সি একালগে যে গৈছিলি যে, অ' সেই খানত সেইখনতে ঘূৰি আহো নেকি?
পাৰি।
কাৰণ তাতে ফটো উঠব বহুত ভাল হব আমি যদি গোটেইটা উঠো বহুত অ' ড্ৰাইভাৰটো লৈ যাও নেকি মই?
অ' লৈ যাবি।
অ' না, অ' ভাল হ'ব কিন্ত।
ভাল লাগিব।
এইটো আই আইফোনো আছে এই বঢ়িয়া। দিয়ে,
কিন্তু এতিয়া তাতে-তাতে কিন্তু গৰম হ'ব দে বহুত।
হ'ব দে একো-একো। একো নাই আছেতো কিয় গছ-চছ কিমান আছে।
অকল সেইটোতে থাকিবি নেকি? সেইটোত নাযাবা বাকী নেক্সটোত। তাৰে-তাৰে সেইতো লগাই দিছে যে একেলগে সেইটোতো যাব লাগিব না এনেকোৱা তাতে একো চায়াই,
লগাই দিছে আৰু কিবা নতুনকে বনাইছে। নেকি এ,
আগতে বেলেগ-বেলেগ আছিল যে দুইখনে একেলগে লগাই দিয়া নাই।
এক ছেকেণ্ড, এক ছেকেণ্ড। দুখন মানে কোনখন কৈছা এখন যে নতুনকে হৈছে।
উম নহয় সেইখন নহয় তাৰে-তাৰে আগত আৰু এখন আছিল নতুনকে বনাইছে ত' সেই দুখন আগতে বেলেগ-বেলেগ আছিল, দুইখনকে লগাই দিছে মনত নাই।
উম' হুক, মই যোৱাই পোৱা নাই বহুত আগতে গৈছো তাৰ পিছত যোৱাই নাই মই।
অ' লগাই দিছে দুই খান।
মই আঁহ। আঠ নে ন মানত থাকোতে মই তাতে গৈছো, ভাব কিমান আগতে মই গৈছো। অ', নতুনকে যেতিয়া হৈছিল তেতিয়াই গৈছো মই, অ', মই গমেই নাপাওঁ। কিবা নতুন নতুনকে হৈছে যে তাতে।
ত' তাতে সেইখনতো সেইখনতো যাব খুজিব না ত সেইতে একো চায়া-তায়া একো নাই বহুত গৰম, বহুত বেছি গৰম।
তেনেহলে সেইখন আগতে ঘুৰি আহিম তাৰ পিছত এখনত যাম মানে এইখিনি জগাত চায়া-তায়া যত আহে তাতে ভাগৰ লাগব ন আহা টাইমতো এনেও।
আৰু তাতে ভিতৰতো সোমাব নোৱাৰি বাহিৰতো থাকিব লাগিব ইমান গৰমত।
এই হ'ব দে একো নহয় কি কিনোহ'ব অলপ গৰম কাপোৰ পিন্ধি যাবি, তই কত যাব ইহঁতে, সেইটোতো কথা যাব লগা জাগা খিলী খেলিব যাব নেকি আকৌ।
সেইটোতো একবাৰ চিনেমা তাৰপিছত খাব যাম তাৰপিছত আৰু কিবা এটাত যাব লাগিল।
নহয় পিছতহে চিনেমা।
পিছত নহয় আগত।
আগতে টাইমো চাব লাগবো। ব।
টাইম মতে যাম তেতিয়া চাম ৰ কেতিয়া হয় তেতিয়াৰ লগত। আগত হ'লে আগত চাম, পিছত হলে পিছত চাম।
অ' সেইটোও হয় উ মংগলবাৰে নাহেও চাগে এতিয়া কাৰণে নহ।